হেল্ল'। হেল্ল'।
হেল্ল' মই জানানে। তোমাৰ ভাজবেক অ।
তাকে মই মই ভাবিছো কিয় বা কিবা কবলে ফোন কৰিছা নেকি।
নহয় নহয় মই ভাবিলো হে ইফালে আহিছে মই ইফালে কিয় মাৰি আছো আকৌ।
সেইয়াই আৰু মই যে মই আজিকালি।
এই মোৰ ফ্ৰেণ্ডজন নহয় ই ই মানে হেয়া মানি ললে আৰু। অ ঘ বা ঘৰতে থাকে এমাহ ঘৰতে থাকে আকৌ কেইদিনমান। সহুৰৰ ঘৰত থাকে আকৌ এমাৰ ঘৰতে থাকে।
কি কোৱা।
অ।
কি নিয়ম এইবোৰ।
মানে মোৰ সেইকাৰণে ভাল নালাগে জানা নাই মই মোৰ ফালৰ পৰা যে মই। একেবাৰে ৰেডি নহয় মইতো এৰি দিবলে আজিয়ে ৰেডি আছো।
ইয়ে।
মোক যদি আজিয়ে কয় ন। হয় মই মোতকে সুখী মানুহ লাই কোনোৱে নহব এই পৃথিৱীখনত।
তুমিয়ে কৈ দিয়া।
মই কৈছো মই অলৰেডি কোৱা আছে দশ বাৰ হাজাৰ বাৰ। লাখবাৰ ছমাহ পা।
কি কোৱা কি হৈছে।
নিদিয়ে।
কিমান বছৰ হ'ল।
ছমাহ পা বোলে মই দেৰ বছৰ মানৰ পৰা কৈ আছো।
এতিয়া কেইবছৰ হ'ল।
দুবছৰ হবলে হল।
অ।
মই যে মই যে প্ৰথমতে গম পোৱা নাছিলো পাঁচ জনী বায়ক বুলি নহয়।
মওতো গম পোৱা নাছিলো তোমাৰ মুখতহে গম পালো।
সেইটোয়ে কৈছো যেতিয়া গম পাইছো যে পাঁচ বা জুন দিনাখন গম পাইছো যে। পাচজনি বাইক মই সেইদিনাখনৰ পৰা তাক কৈ আছো মই তাৰ লগত নাথাকো বুলি।
মানিলেহে। মইতো কৈ দিছো বায় কেনেবাকে যদি হাতে ভৰিয়ে ধৰি যদি মোক। মানে ফৰ্চ কৰি যদি কেনেবাকে হলেও লৈ যায় ন।
উমঁ।
গোটেই লাইফটো জীয়াই থাকিবলৈ শান্তি নিদিম আপুনাক।
সি চাগে বাহিৰত যাব।
কিয় বা? কৈছিলে নেকি তোমাক? এনেই ফটুৱা, এক নম্বৰ ফটুৱা। মানে কি জানা এই গোটেই বায়েক কেইজনী- হুম কি কৈছে বায়েক?
বায়েক এজনীৰ হাঁ কিন্তু- উম' তা'ত বায়েকৰ হাজবেণ্ডৰ নহয়-নহয় হাজবেণ্ডৰ- ভতিজাক, ভতিজাক গৈ আছে। এতিয়া ডুবাই যাব নেকি চাগে। দান, আঁহ ভিনিয়েকে কৈছে যে তাকো পথাওক। ককাইৰ ভিনিয়েকে। অঁহ', মান
পঠাউক-পঠাওক। মইটোতো ব্লক কৰি পেলাই দিম হে।
হয় নেকি।
যোৱাৰ লগে-লগে মই ফ্ৰী ভাই। গুচি যাওঁক গে। তাৰপিছত যাওঁক। এনেই বাহাদুৰি মাৰি থাকে, মই কৈছো নহয় এক নম্বৰ বাহাদুৰ মৰা মানুহ ইচ্ছা নাই। নহয় ইহঁত- ৰ মানে কি জানা প্ৰথমতে সি ফ্লিপকাৰ্টত জব কৰিছিলে হাঁ। ভাল জব হাঁ, ভাল জব, ভাল চেলাৰী। হাঁ, এ চি অফিচত বহি থাকিব লাগে মানে নিজে। পাৰ্চেল বিলাক মানে স্কেন কৰিব লাগে আৰু ভাল জব চেলাৰী দিয়ে হাঁ।
উমঁ।
মানে বিশ হাজাৰ ওচৰাচৰি দিয়ে নে, সোতৰ- উঠৰ এনেকুৱা কিবা দিয়া হাঁ।
উম, হুম।
ইমান ভাল চেলেৰি পাই আছে। মাজে-মাজে মানে কি হয় সিহঁতৰ-সিহঁতৰ- এৰিয়া বিলাকতো সি পাৰ্চেল বিলাক আনি দিবও পাৰে ন। মানুহৰ ইমান ধুনীয়া মানে অপৰচুনেট- সেইবিলাক মানুহে যেতিয়া ল'ব নোৱাৰে ন, তেতিয়াহ'লে মানে- ই মানে গোটেই পাঁচজনীয়ে- গোটেই পাঁচ জনী বায়েকৰ মাজত মানে সেই- ছোৱালী নিচিনা হৈ গৈছেগে। সি নিজকে মানে ছোৱালী বুলিয়ে ভাবি লৈছে। হাঁ, সি নিজকে মানে নাজুক পৰী বুলি ভাবি লৈছে। যে মই বেছিকে কষ্ট সহ্য কৰিব নোৱাৰো।
উমঁ।
কিন্তু এজনী ছোৱালী হৈ যেতিয়া ইমান খিনি দম থাকে ল'ৰা হৈ কিয় নাথাকিব।
অঁহ।
মোৰোতো সিমানখিনি দম আছে। মই কেনেবাকে যদি মই পাৰিলো হেঁতেন মই স্কেনিং কৰি লৈ- মই ওলটাই মই পাৰ্চেল দিবলৈও গ'লো হয়। মই যদি স্কুটি-চিচকুটি চলাব পাৰিলো হয়। পাৰিলো হয়। অ কিয় নানিলোহেঁতেন নিজৰ ঘৰ ওচৰৰ পাৰ্চেল কেইটা তুমি লৈ আহিব নোৱাৰা। পাৰ পাৰ্চন যদি তোমাক পঁচিশ টকা ত্ৰিশ টকাকে দিয়ে তুমি ঘৰলে আহি থাক সটটো তুমি পাৰ্চেল কেইটা দিও দিব পাৰা
অ সেয়াৰ ঘৰৰ পৰা বোলে বেছি দূৰো নাছিল আকৌ
সেইটোতো কৈছো তোমাকো কৈছে নেকি ফ্লিপকাৰ্ট
অ ফ্লিপকাৰ্টত কৰা বুলি কৈছিলে
মই সেইটোয়ে কৈছো ইমান ধুনীয়াকে বহি বহি স্কেন কৰিব লাগে বস্তা বিলাক খুলোতে হেৰি কৰিব লাগে চাব লাগে নাই সি সেইটোত নোৱাৰিলে সেইটোত এৰি লৈ পেলাই আকৌ বেলেগত সোমালে মই মানে কিবা বেলেগত সোমাইছিলে সিহঁতৰ নিজৰ কোম্পানী এটাত তাৰপিছত সেইটোত আকৌ দাদা এজনে ফ্ৰড কৰি লয় তাৰপিছত আকৌ হেৰি হল তাৰপিছত
যত কৰে কৰি আছে
উম তাৰ পিছত আকৌ গুৱাহাটীত মই চাই দিয়াছিলো এম্প্লমেণ্ট এক্সপ্ৰেছত সেইটোতো কৰিলে মই মানে এমপ্লয় এম কোনে সি মোক দিছে
উম
কি মোক দিছে
এয়া এমপ এমপ্লয়মেণ্ট সেটো
ইয়াই সেইটো মই মোৰ চিনাকি মই তাক ভৰাই দিয়া অ ইমান পাহৰি মাৰি দিছো
কি
মোৰ মোক মানে হেন্দিকৰ ফালৰ পৰা মোক দিছিলে কিন্তু অ হেন্দিকৰ ফালৰ পৰা হেন্দিকৰ ফালৰ হেণ্ডিকৰ অ ফেমিলি গ্ৰুপ এটাত মানে আহিছিলে
অ তুমিতো মাজতে কলা ন যে ইয়াক মানে কিবা এটা কথা কবা সি সিহঁতে মানে তো বুজি পাই সেইটোহে মানে কয় আৰু মই আৰু ভাল ছ চাগে সি যদি তুমিও তাক সোমাই দিছা হয়তো সি কথাটো কিবা মোক বেলেগকে বুজাব লাগিছিলে মই বেলেগকে বুজি থলো আৰু
মই নহয় মানে কথা এটা আছে মানে সি কিয় কৈছে জানা মানে প্ৰথমতে মই তাক গ্ৰুপতোত সোমাই দিলো তাৰ পিছত মই তাক জবটোও চাই দিলো মই মানে তাক মই এমপ্লয়মেন্টৰ লগত কথা পাতি দিয়া নাই মই তাক নিজে নিজৰ ফালৰ পৰা কৈছো যে এই জবটোৰ কাৰণে এপ্লাই কৰ
উম
তাক মই বাৰে বাৰে মানে উম এডবিলাক ফটো মাৰি মাৰি দি দি দি দি মই এইটো যবত কাৰণে এপ্লাই কৰে সটোৰ কাৰণে এপ্লাই কৰ মই এনেকে ক'লো তাৰিছত স নিজে কৈ লৈ পেলাই এম্লয়মেন্ট্ এস্কপ্ৰেছত লৈ পেলাই জবটো ললে হা তুমি বিশ্বাস কৰিবা জবতো বেয়া যবো নহয় প্ৰথম মাহতে সোতৰ হাজাৰ টকা দিছে কোনোবাই দিব তেনেকে
উম
প্ৰথমতে সোতৰ হাজাৰ টকাত আকৌ মানে সেইফালৰ পৰাতঝ তাৰ এক্সপিৰিয়েঞ্চো নাই ন
উম,
আৰু এক্সপিৰিয়েঞ্চ নথকা মানুহৰ কাৰণে, সোতৰ হাজাৰ টকা বহুত। উম, ত, তাক ছেভেনটিন থাউজেণ্ড দিছে আৰু এতিয়ালৈকে যদি সি, সেইটোত থাকিলেহেঁতেন তে, টুৱেণ্টি থাউজেণ্ড প্লছ চেলাৰী হলঁহেতেন, বাইছ হাজাৰ, পঁচিছ হাজাৰলৈকে।
ভালে আছিলে।
ত, সি সেইটোতো কৰিব নোৱাৰিলে, কাৰণ কিয় জানানে, নৰ্থ গুৱাহাটীৰ পৰা গুৱাহাটী আহোতে, তাৰ কষ্ট হয়।
অ, এইটো কথা মোকো কৈছে।
উম, তাৰপিছত আৰু তাৰপিছত মানে সি, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লগত কথা পাতি লৈ, পেলাই এনেকে বছৰ লগত কথা পাতি লৈ পেলাই এৰি দিলে, এৰি দি লৈ মানে অলপ দিন ঘৰতে বহিলে, ঘৰতে বহাৰ পিছত মানে বাপেকে এতিয়া মানে তাক এইটো সোমাই দিছে। উম, ইয়াতে মই নাজানো দেই, ইয়াতো উম, মানে মই চলেৰী বিলাকৰ কথা বেছিকে, নুসুধো। মানে এমপ্লয়মেন্ট এক্সপ্ৰেচত মই সোময় দিছো, কি হৰ, মানে এই কিন্তু বাপে- বাপেকৰ যোনটো হেৰি হয়, বাপেকে কিন্তু ভাল চালাৰী পা
বাপেকে পায়, বাপেক পুৰণা যে।
পায় বুলিও ক'ব নোৱাৰো, কিয় জানানে? বাপেক মানে গোটেই ইনচাৰ্জ হয়। মানে গোটেই ছটা মান, ৱেৰ হাউচ আছে নেকি, ছয়টা, সাতটা মান। গোটেইখিনিৰ মানে মেনেজাৰ নিচিনা, বুজিছ বাপেক।
উম, হম, উম,
গোটেই মানে ওপৰৰ ইনচাৰ্জ হয়, তেওঁ তেওঁৱে মানে গোটেই উম, মানে হেৰিকেইটা চম্ভালে মানে, ৱেৰ হাউচ খিনি। ত, বাপেকেই সোমাই দিছে, ইয়াৰ মানে কিবা পাঁচ হাজাৰ এটা কোম্পানীত ৰাখে নে, ৰাখিব মই ভালকে গম পোৱা নাই।
উম, হম,
কিন্তু টুৱেন্টি থাউজেণ্ড ওপৰত নাপায়, টুৱেণ্টি থাউজেণ্ডৰ তলত পায়।
উম, তলপে পায় উম,
উম, মানে টুৱেণ্টি থাউজেণ্ড কৰিব বুলিহে মই শুনি আছিলো। মানে সি মানে কৈ আছিলে মানে, এনকে টুৱেন্টি থাউজেন কৰিব নেকি। কি কি, এইবাৰ এনেকে কৈছিলে। অ, সেইবিলাক মানে প্ৰব্লেম নাই মানে বুজিছা, সিহঁতৰ মানে এক কি হয় জানা, সিহঁতৰ অ, ৰুমৰ ভাড়া নাই, কাৰেণ্টৰ বিল নাই। মানে চ'ব মানে নোহোৱাকে মানে, ঠিকে আছে। আৰু মানে এইটো নতুন, নতুনহে সোমাইছে সি কাৰণে ইমান এটা হেৰি নাই, মানে এতিয়া বাপেকৰ সমান হ, হ'বলৈ বেছিদিন নালাগে, দুবছৰ তিনিবছৰ ধৰা। ইমপ্ৰুভ হৈ যাব।
কৰকচোন তেতিয়ালৈ, সিচোন এৰিম বুলিয়ে কয় মাজে, মাজে।
সেইটোতো কৈছো ন, মানুহে যদি অকমানো সয়জ, কৰিব নোৱাৰে মই কৈছো প্ৰাইভেট চাকৰি হওঁক, গভমেন্ট চাকৰি হ'ওক, গভৰ্ণমেণ্ট চাকৰি হক, তুমি সদায় চাকৰি মানে চাকৰি ন, চাকৰি আৰু চাকৰৰ মাজত কিবা পাৰ্থক্য আছে নেকি?
তুমি গভমেন্টৰ চাকৰ হ'লেও চাকৰেই। তুমি প্ৰাইভেটত চাকৰ কৰিলেও চাকৰেই। তুমি কাবাৰ নহয় কাবাৰ তলততো চলিবই লাগিব।
উম।
গভমেন্টত বেছি হে কথা শুনিব লাগে।
গভমেন্টত ভাবা হে যায় ইমান কষ্ট নহয় কিবা কিন্তু উম, একদম ধৰা সৰু সাপৰ কেইটা আৰু একদম ডাঙৰ সাপৰ কেইটা আল্টিমেটলি কষ্ট হয়েই।
কিন্তু তুমি নিজে এটা কথা ভাবানে তুমি যদি তল তুমি যদি নিজতকে ওপৰৰ মানুহৰ কথা সুনিব নোৱাৰা তুমি তেন্তে কেনেকে চলিব পাৰিবা সেইটো কোৱা।